অ'। এ, একো নাই কৰা, এনে। কি কৰিম আৰু বিচনাতে পৰি আছোঁ।
অ', অ' ভাত খালি নাই?
ভাত খালো। ভাত মানে সেই ৰাতিপুৱা সাঁজতুতো খোৱা হ'লেই আকৌ দুপৰীয়াও কিবা অলপ খালোঁ তেনেকে।
অ' কি খালি দুপৰীয়া?
দুপৰীয়া ভাত খালোঁ, ৰাতিপুৱা সেই অটছ আছিলে। অ'টচ অলপ বনাই মেলি সেয়া খালোঁ ৰাতিপুৱা তাৰপিছত পিছত দুপৰীয়া আকৌ কিবা কিবি আছিলে, ভাজি আছিলে, ভাত কেৰেলা ভাজি।
উম।
ভাত কেৰেলা ভাজি তাৰপিছত কিবা কিবি তেনেকে খালোঁ আৰু। দালি আছিলে মাছ আছিলে।
মাছ মাংস।
মাছ আছিলে মাছ আছিলে। মাছ মাছৰ জোল। মাছৰ জুলেও খতি মাছ এই হেৰি আছিলে কাতিলাও আছিলে তাৰপিছত আকৌ বিলাহী তেনেকে দি মেলি
উম।
এয়াই খালো অ'।
উম এই। এ মই কি কৰিবি আৰু এনেই বিচনাতে বাগৰিবলৈ পৰি আছো আৰু।
অ' আজি স্কুল আছিলে নাই
আছিলে অ' গৈছিলো। এ সৰু গাড়ীখন লৈ যাও নহয় গাড়ীখন ঘূৰাবলৈহে বৰ দিগদাৰ।
অ' সেইটোৱে তাত মানে ৰাস্তাবোৰত যান জঁটটোৰ অকনমান বেছি যে।
উম ঘুৰাবলৈ বৰ দিগদাৰ
ই যান জঁটবোৰ বেছি হলে অকণমান দিগদাৰ হয়েই।
উম সেইটোৱে
আৰু তাতে দীঘল গাড়ী তাত মানে ইফালৰ পৰা ঘূৰাবলৈ ইফালৰ পৰা ঘূৰাবলৈ
উম সেইতে চাহ খালি নেকি এতিয়া
চাহ খোৱা নাই চাহ অকমান পিছত খাব লাগিব
উম তইনে চাহত চেনি খা নে খা
চাহত চেনিী নাখাও মই চেনী খোৱা কেতিয়াবাই বাদ দিছো
কেতিয় পৰাা বাদ দিলি ন
চাহত চিনি খোৱাাতটো মোৰ দুবছৰ মানে হৈ গ'ল বেছি হব মই দুবছৰতকে দুবছৰতকে বেছিয়ে হ'ল চাহত চ্ৰেণী নোখোৱা
অ
মানে মই চাহতে চেনী বুলি নহয় মই চেনিী ইঠাক নোকাই হলো
মিঠাই খাম দেখাম
মিঠাই মানে মই এইবোৰ মিঠা মিঠাবোৰ নাখাও মানে মিঠাই মিঠাই
খানা খাা মানে কি খা ৰ হয়
এই যিবু তোৰ ধৰি লোৱা চিংগৰা কিবা কিবি এইবোৰ খাওঁ অ
উম ৰসগোল্লা লালমোহন
অ সেইবোৰ নাখাও মই
অ অ
মানে এতিয়া মিঠা খালে অকমান অসুবিধা হৈ যায়গে আৰু
উম হাগা হয় নে কি তোৰ
থাকিব নালাগে মিঠা চালে কিন্তু মানে এনেই আৰু মুখখন কিবা এখন লাগি থাকে না এই আচলতে নেখাই নেখায় তেনেকুৱা হলকে
উম উম উ উ
নে খাই নে খাই
এ নাখায় নাখায় মুখত মিঠাটো লাগিলে একদম দেেয়া যায়
অ এতিয়া মোৰ সেইটো হ'ল আৰু নহলে মানে মিঠা বেলেগ কথা নাই
উম উ
এতিয়া কেতিয়াবা আলহী ঘৰত দি দিলে স আলহী ঘৰত দি দিলে এতিয়া খাই দিব লগা হয়
ওম
কোৱা পিছ মুহূুৰ্ততে যেনিবা মুখৰ কিবা অৱস্থাই কিবা কিবি থ যে ততো চ নাখা চনে নে খাোৱাটো হয়
উম নাখাও মই এইকেইদিন খাই আছো সেইকাৰণে অলপ শকতে হৈছো আকৌ জুলাই এক তাৰিখৰ পৰা খাবলৈ অ মি মিঠাই খালে মানুহ বহুত শকত হয় কাৰ্বহাইড্ৰেট চবতকে বেছি দেখোন ভাত চত থাকে মিঠাইত থাকে
সেইটোৱো হয় বাৰু।
উম, সেইকাৰণে মানুহে মিঠাই বহুত কমকে খাব লাগে, মিঠাই বজিকে খালে মানুহ বহুত শকত হয়।
অহ, সেইকাৰণে মই মিঠাই ইমান নাখাওে বাৰু। মই মিঠাই পাতটো একেবাৰে সেইকাৰণে কমাই দিছোঁ।
অহ', অহ'।
আৰু আমাৰ ঘৰত মানে মিঠা এতিয়া প্ৰায় নচলাৰ নিচিনায়ে হৈছেগে।
অহ, খাবই নোৱাৰে কোনেও আৰু।
অহ, সেইয়ে চবৰে ইটো-সিটোকে ডায়েবেটিছ হৈছে কোনেও নোখুৱাই হ'ল আৰু।
উম, ভালেই কৰিছে। দালিতো মচুৰ দালি নহয় মগুৰ দালি খাব লাগে।
কিন্তু মই আকৌ মগু-মগুৰ দালি খাব নোৱাৰো, মই মচুৰ দালিহে খাওঁ।
তুমি মচুৰ দালিহে খোৱা? কালিনে তুমি টপালি পাৰি পাৰি কি দালি খাইছিলা ৰাতি?
অহ, সেইয়াই কালি মগুৰ দালি খাই দিলোঁ আৰু কিন্তু, মানে মই মগুৰ দালি ইমান ভাল নাপাওঁ আৰু।
অহ, হ'লেও টো খাব লাগে আৰু মানুহে। মচুৰ দালিটো বহুত বেয়া। মচুৰ দালি খাব নালাগে মানুহে। মচুৰ দালিৰ পৰা ইউৰিক এচিডৰ কাৰণে বেয়া, গা বিষ হয়। আগৰ দিনৰ কথা বেলেগ আছিলে, আগৰ দিনৰ মানুহে কাম কৰিছিলে বহুতকে। সেইকাৰণে।
এতিয়া, এতিয়া আকৌ কাম বন কাৰো নাইয়ে নহয় তেনেকে।
অহ, এতিয়া মানুহৰ শুই বহি কটোৱা কামহে। ফিজিকেল এক্সাৰচাইজো বেছিকৈ নাই ন'?
অহ, সেইটোৱে এতিয়াতো কাৰো নাইয়ে তেনেকুৱা।
নাইয়ে
সেইটোয়ে আৰু এতিয়া বাকী ৰাতিলে ভাত- পানী?
মাংস বনাব লাগিব, তিল দি চিকেন বনাম বুলি ভাবিছোঁ।
অহ, তিল দি ন'?
অহ। ইফালে ডাঙৰ ল'ৰা আহিব যে, ডাঙৰল'ৰাক কৈছোঁ তই জলকীয়া দি, বিলাহী দি চিকেন বনাবি। এভাগ, আৰু মই এভাগ তিল দি বনাম আৰু। মানে খাব লাগিব এতিয়া। হা, হা?
এই তেনেকে মানে নতুন-নতুন কিবা বিধ থাকিলে খাব পাৰি।
উম।
মানে একে ধৰি লওঁক, সদায় একে যিটো মাংস বনোৱা হয়, তেনেকে বনাই থাকিলে খোৱাটো আমনিদায়ক হৈ যায় বস্তুবোৰ।
অহ, এ একেটা বস্তুকে খাই থাকিলে, খাই থাকিলে আমনি লাগে যে।
তাকেটো সেইকাৰণে খাই থাকিব নোৱাৰি, আৰু চাউলৰো কথা থাকে নহয় তেনেকে। চব, চব চাউল খাই থাকিব নোৱাৰি একেৰাহে।
অহ, সেইটোৱেই। আঠা থকা চাউল, আঠা নথকা চাউল থাকে যে। বেছি আঠা থকা চাউলটো খাবলৈ মন নাযায়।
অহ, সেই বেছি আঠা থকাটো খাবলৈ বেয়া, সেইটো আৰু কেতিয়াবা ভাজি ভাত খালে খাব পাৰি।
অহ, বহুত দিনৰ মূৰত খাবলৈ মন যায়। তেতিয়াতো খাব পাৰি, বহুত দিন দিনৰ মূৰত বোলে তই খাইছোঁ আঠা থকা চাউল। এনেই তই ৰেগুলাৰ আঠা থকা চাউলটো খাব নোৱাৰ। যিমানে আঠা থাকে চাউলত অহ, সিমানে মানুহ শকত হয়।
অহ, আৰু সেইটো খোৱাাটো ইমান ভাল নহয় সেইটো।
উম, নহয় অহ।
সেইকাৰণে, এ এইটোৱে বাৰু লিমিটতেই খাব লাগে, লিমিট এটা ৰাখি লৈ। কিন্তু, এই হেৰিবোৰ, বেছি আঠা থকাটো খাবলেও ভাল নহয়। খালে বেয়াততো বেয়াই, বেছি খোৱাটো কিন্তু খাবলৈও ইমানটা ভাল নহয়।
অ' ইমান এটা ভাল নহয় খাবলৈ।
কেতিয়াবা খালে সোৱাদটো পোৱা যায়।
অ, বহুত দিনৰ মূৰত খাবলৈ মন যায়। ধৰি ল' মোৰ এতিয়া কালি ধৰি ল' বহুত দিনৰ মূৰত জহা চাউলকেইটাক খালোঁ যে, খাবলৈ মানে একদম বহুত টেষ্টি পালোঁ আৰু
এই বহুত দিনৰ মূৰত চাবলে ভাল।
পিনটো ধৰি ল, সদায় মই বা ভাতৰ লগত মানে, এইটো ভাত মানে খাই থাকিব নোৱাৰো জহা চাউলতো আৰু
অ, নোৱাৰি জহা চাউলটো আৰু সেইটো আৰু গোন্ধ এটাও আছে, তাৰ সোৱাদটোও বেলেগ এটা। নাখাও এইটো মানে সদায় খাবলৈ হলে বেয়াই হব এনে
অ হেইটোৱে সদায় খাব নোৱাৰি ইমান আগৰ দিনৰ চাউল বিলাক আজিকালি নাইকিয়া হৈ আহিলে
অ আগৰ দিন বোৰ নাই আৰু এইবোৰ মানে হেৰি কিছুমান চাউল একেবাৰে নকৰাই হ'ল নহয় মানুহে
উম সেইটোৱে
কৰিবলৈও ইমান এটা সুবিধা নাইকিয়া হ'ল আকৌ
উম আজিকালি খেতি পথাৰৰ হেৰি বোৰো নোহোয়া হল
অ খেতি পথাৰ তেনেকে ইমান কষ্ট কৰিব পৰা মানুহে নাইকিয়া হ'ল যে
উম সেইটোৱে চৰকাৰে আৰু সংসাৰ আঁচনিবোৰ দি দিয়ে আৰু মানুহক ফ্ৰিতে দিছে আৰু
অ সেইটোৱে
উম সেইটোৱে চাউলো দিলে কি আছিলে হিমন্ত বিশ্ব গান টো যে হিমন্ত বিশ্বৰ
অ হয় তেনেকুৱা সেইবোৰ চাউলো দিলে চব দিলে এতিয়া মানে মানুহেটো কৰিবলৈ
অ হেইটোৱে অ
এ একেই কথা এতিয়া মানে মাছ মাংসও সদায় খাবলৈ যেনেকে মন নাযায়
নেযায় অ সোটো খায়ো ভাল নালাগে নহয় সদায় সদায় মাছ মাংস খাই মাংস টোতো অকমান তই খাব পাৰিবি যে বেলেগ বেলেগ ষ্টেলত বনাই মাছটোযে আমনি লাগি যায়গে দুই দিন তিনি দিন একেৰাহে খোৱাৰ পিছত কিনো সদায় সদায় একেটা স্টাইলত মাছ খাই থাকিবি আৰু
আৰু মাছ বনোৱা বেলেগ বেলেগ উপায়ো নাই ন
নাই অ হেইটোৱে মই নহয় অমৰা লগত মাছ বনাইছিলো কিন্তু অমৰাটো কেঁচা
তেতিয়া বেয়া হয় নহয়
অমৰাটো কেঁচা কাৰণে মানে অকণমান কেহা কেহা হ'ল কিন্ত অমৰাটো যদি পুৰঠ হয় তেতিয়া অমৰাটো পানীত বইল কৰি সেই তাৰ বস্তুখিনি উলিয়াই লৈ জোল নিচিনাকৈ বনালে খাবলৈ বহুত টেষ্টি হয়
অ সেইটো হয় সেইটো হয় তেতিয়া পাৰি
অ উম
আৰু মানে যিবোৰ নতুন ন নতুন নতুন ধৰণে যে বনাই সেইবোৰ বনাবলৈ আকৌ বস্তুবোৰ বৰ যোগাৰ ৰাখিব লাগে আকৌ
অ হেইটোৱে কঠাল গুটি কেইটামান আছে সেই কেইটাই বনাব লাগিব সেইকেইটা সতি বনাব লাগিব কেতিয়া বনাও জানে
সেইকেইটাই বনাবি বাৰু আৰু মাহ মাছ মাংস তেনেকে ইমান সদায় খোৱাো ভাল নহয় যেতিয়া খাবও নালাগে
অ সেইটোৱে অ ঠিকে আছে দে হ'ব দে অ ঠিক আছে